হেল্ল'?
হেল্ল'?
অ, শুনি আছা ন। হেল্ল'?
অঁ, হেল্ল'
অ', কি কৰি আছা?
অ, এই মাত্ৰ এটা মুভি চাই আছিলো আৰু।
উম
সেইটোৱে, তুমি কি কৰি আছিলা?
মই এই অলপমান কিবা, কিবি কৰি আছিলো কাম অলপমান।
উম, হুম, উম।
ত সেইখিনি কৰি কিনে উঠিছো ৰৱা।
অ, বহুত দিন পিছত।
বাকী খবৰ পাতি ভাল অ, সেইকাৰণে মই তোক ফোন কৰো কি খবৰ।
উম, হম, সেইটোৱে। উম। এই অ', অ', ভাল, ভাল তোমালোকৰ?
উম, ভালে আছ দিয়া।
উম, উম ঠিকে হেৰি আজিকালি গোৱা নাই তুমি?
অ', গাওঁ বাৰু গালি মানে অলপমান কমিছে আৰু।
উম, হম, অ' এই টাইমো নেপাও ন মই আজিকালি।
এই হেইটোৱে। কৰিলে আৰু টাইম ক'ত থাকিব কোৱাচোন, অকল মানে চানডেটো হে পোৱা যায়।
উম, হম, আৰু ইমান কষ্ট কৰিব লাগে পুৰা দিনটো। তাৰপিছত চানডেটো আমাৰ এনে ৰেষ্ট হে হয়। আকৌ যাবও লাগে সেইটোৱে।
কাৰণে
উম, উম।
আগৰ দৰে নাই আৰু মানে কমি গৈছে। তথাপিও মাজে মাজে সেই কৰি থাক কৰো মানে যিহেতু আৰু পাহৰি মানে বেয়া হৈ যাব ন।
অ', অ', অ', সেইটোৱে সেইটোৱে ঠিকেই আছে।
উম।
পিছ কৰিব লাগে।
উম।
মইয়ো এই ডেন্স ক্লাছ থাকে ৰবিবাৰে ৰবিবাৰে।
অ'।
কিন্তু সেইয়ে ক্লাছতহে যি মানে প্ৰেক্টিচ হয় আৰু এনে নহয় কি আৰু। মানে ষ্টেমিনাটো মানে বহুতেই কমি গৈছে তাৰমানে।
সেইটোৱে আৰু কিমানো আৰু সেয়া ল'বা আৰু ন!
অ', সেইটোৱে। বাৰু কিমানলৈকে শিকিলানো? উম!
অ', কি কৈছা?
অ', মানে কিমানলৈকে শিকিলানো মানে প্ৰথমা মধ্যমা বিচাৰত?
অ', মোৰ গোটেইখিনি হৈছেই।
অ', হৈছে ন!
উম, উম।
অ', ভালে ভালে তেতিয়া শিকাবও পাৰিবা।
অ', তাকে বোলো ভাবিছো আৰু মানে মোৰতো এইটোয়ে হবি। যা তে আৰু বেলেগকো শিকাব পাৰো।
উম, উম! আহ ঠিকেই কৰিছা ঠিকেই কৰিছা।
উম, তাকে বোলো ভাবিছো আৰু যাতে সৰু চৰু শিকাব পাৰিলেও মানে সেনেকে আৰম্ভণি হ'ব আৰু।
উম, হম, সেনেকে এটা মানে এডভাৰটাইজ কৰি দিব পাৰা সেনে কেটা কেনভাচত লৈ কিনে। এই কেনভা বোলে এ কেনভা যে তাতে এটা প'ষ্টাৰ লগাই কিনে সেনেকে যদি ষ্টেটাচত দিয়া তাৰপিছত আহি যাব পাৰে আৰু ষ্টুডেন্টচ কেইতা।
উম, সেইটোৱে ভাবিছোঁ।
হম, হম।
বাকি তুমি কি কৰিম বুলি ভাবিছা?
মইতো এনে এই ডেন্স কৰি আছিলোঁ।
উম।
ত' মই মানে বেনাৰটো দিছিলো সেইকাৰণে মানে আইডিয়াটো আছে। ত' মই মানে সেনেকে বেনাৰ দিছিলো কিন্তু ফোনো আহিছে বাৰু কিন্তু মোৰ মানে নিজৰে মানে ইচ্ছা নাছিলে শিকোৱা মানে একদম টাইমে নোপাও মানে, সেইটোয়েতো মই শিকাইছিলো মাজত। সেনেকে ধৰি লোৱা ফাংচনৰ আগত কিছুমানক মানে মানে উইক এ, ধৰি লোৱা এক উইক এসপ্তাহ একসপ্তাহ সেনেকুৱা শিকাইছিলো। সেইটো সেনেকে মানে শিকাও আৰু। ত' মানে একদম পাৰমানেন্ট শিকোৱা নাই তাৰমানে।
অ'।
তুমিচোন ভাল কৰি হেৰি কৰিলেচোন এনেকে যদি তোমাৰ মানে হেৰি আছে টিছ আছে এনেকুৱা কৰা ত' তুমিচোন জবটো এৰি পিনে সেনেকে শিকাবও পাৰা, তোমাৰ যদি ষ্টুডেন্ট বেছি হয়।
অ', অ' সেইটোয়ে ভাবিছোঁ মই, চাও কি কৰোঁ সেনেকে যদি ভাল ষ্টুডেন্ট আহে তাৰমানে সেনেকুৱা এক্সামো দিয়াব লাগিব ন'? সেনে কুৱা মানে অলপ কথা পাতিব লাগিব, তাৰপিছত ব্যৱস্থাটো কৰিব লাগিব। মোৰ মানে
বা দুজন তিনিজন মিলি পিনে সেনেকে কৰিব পাৰা।
অ' ঠিকে কৈছা মোৰ সেইটোয়ে মানে পইচাটো লাগে ন' পইচা কিয় লাগে মানে মানে জেগা নাই মানে শিকোৱাব। তোমাৰতো একচুৱেলি ভালে হয় কাৰণ মানে অকল ইমান তাতো স্পেচ নালাগে, এতিয়া মানে আমি মানে সেনেকা ফ্লেটত থাকো ন' সেনেকে মাৰিলে মই নিজে প্ৰেক্টিচ কৰিলেই মানে কমপ্লেইন আহে যে সেনেকুৱা আৱাজ আহি আছে। সেনেকে নকৰিবা আৰু লাহে লাহে কৰা। ত' সেইটোৱে মানে প্ৰব্লেম হৈ গৈছে মানে ক'ত শিকাওঁ জেগাই নাই, উম।
আৰু ডান্সৰটো মানে জেগাও লাগিব দিয়াচুন আহল বহলকে।
সেইটোৱে সেইটোৱে। আৰু মানে ক্লাছিকেল হয় ন' মানে ভালকে শিকাও। ত' সেইকাৰণে মানে একদম ধাম ধাম কে মাৰিব লাগে মানে নামাৰি লে মানে এনৰ্জিটো নাহে তাৰমানে, হুম।
অ'।
ত' সেইটোৱে মানে মানে জেগাটোয়ে প্ৰব্লেম। মই ভাবিছোঁ যে জবটো কৰো তাৰপিছত অলপ যদি পইচাটো অলপ জমা কৰোঁ, এটা যদি ভাড়াঘৰ চাওঁ। তেতিয়া সেনেকে যদি শিকাও সেইটোৱে ভাবিছোঁ আৰু।
অ' সেইটোতো ভালে হ'ব ন' তেতিয়া।
উম, উম।
আৰু মানে তেতিয়া তোমাৰ মানে সেয়া মানে দুজন বা তিনিজন সেনেকে পাৰ্টনাৰ হয় পিনে পাৰ্টনাৰ গ্ৰুপত কৰিলে তেতিয়া ভাল হ'ব, তোমাৰ অকলে কৰিলেতো অলপ কষ্টও হ'ব।
হুম, হুম, ঠিকেই ঠিকেই। আমি সেনেকুৱাও কৰিব পাৰো, তুমি যদি ভালকে সেনেকুৱা বেনাৰ বনাব মানে অ' বনোৱা আৰু বা আমি দুইজনী যদি একেলগে এটা বেনাৰ বনাও তেতিয়া সেনেকে যদি ষ্টুডেন্ট বাঢ়ে আৰু এটা জেগাতে আমি কৰিব পাৰোঁ আৰু।
অ' মানে এ, এটা টাইমত তুমি কৰালা ধৰি লোৱা ডান্সৰ ক্লাছ আৰু এটা টাইমত মই কৰালো তেতিয় মানে ভাড়াটো মামে ফিফটি ফিফ টি হ'ব ন'?
অ', অ', সেইটোৱে এটা কাম কৰো মোৰ আৰু এজনী বান্ধৱী আছে তাই য়োগা শিকায় ত' তাইকো মাতিব পাৰো ন।
অ', পাৰাতটো ভালেই হ'ব।
উম, হম হুম, সেইটোৱে এতিয়া আৰু ডিভাইড হৈ যাব বস্তুটো সেনেকে মানে অলপ প্লেন কৰিব লাগিব। উম, উম, উম।
তেতিয়া ধৰি লওক তোমাৰ ডান্স শিকিব অহা কোনবা ষ্টুডেণ্ট ধৰি লওক কোনবা গানো শিকিব তেনেকে মোৰ তাত আহিব পাৰিব।
সেইটোয়ে সেইটোয়ে অ সেইটোৱে কিছুমানে সেইটোয়ে এটাৰতকে বেছি শিকিব পাৰিব।
উম ভালেই হ'ব ন তেতিয়া।
উম হম। ভালেই হ'ব আনজনী আনজনীক সহায়
আইডাতো ওলাই গ'ল।
অ', অ', সেইটোয়ে
তুমি নহ'লে কৈ চাবা তোমাৰ বান্ধৱী জনীক তাই বা কি কয়
অ', অ', তাই তাইে কৈছিলে মোক মানে আইডিয়াটো এনেকে, এনেকে কৰিম বুলি তাৰ পিছত এতিয়া
উম।
তোমাৰ লগত যেতিয়া কথা পাতি আছোঁ তেতিয়া মোৰ মানে মনত পৰিল অ' ঠিকেইতো মানে একে মানে আইডিয়াটো হৈ গ'ল আৰু সেনেকে
উম।
মোক মানে বহুত আগতেই কৈছিল যে সেনেকুৱা সেনেকুৱা আৰু কৰিব পাৰি
উম, উম ত' এটা কাম কৰো আমি এই দুই তিন মাহ মান ভালকে মানে জপ কৰি মানেকে অলপমান পইচা চইচা জমা কৰি লও
উম, উম। এনেকুৱা আৰু মই নহ'লে এটা বেনাৰ বনাই দিম ন।
উম তুমি বেনাৰ খন বনোৱাৰ মানে সেৱয়া কৰা আৰু ব্যৱস্থাটো কৰা।
এই
আৰু বাকী দুই তিনি মাহৰ ভিতৰ আৰু সেনেকুৱা কৰি লম আৰু
অ', অ', হৈ যাব ন।
উম।
উম, উম।
আৰু পাৰ্টনাৰশ্বিপত কৰিলে ইমান নালাগে নহয় তেতিয়া মানে অলপ অলপকে সবে মিলাই দিলে হৈ যায় আৰু অকলে কৰিলে অল পইচাটো বেছি হয়।
উম হম আৰু এটা বেছি মানে টেনচন থাকে মানে ভাৰটো পৰি যায় মানে কান্ধত উম।
টেনচন টো অলপ কম হ'ব আৰু
উম, হ'ম সেইটোৱে।
বাকি বেনাৰ তিনিওটা ট'পিক একেলগে
হা, হা মাত তো আহা নাই তা মানে
অ', বেনাৰখনন কেনেকে বনাম বুলি ভাবিছা ধৰি লোৱা এতিয়া তিনিটা ট'পিক থাকিব ন।
অ', অ'। মই আৰু এটা কথা নহয় মোৰ মানে দাদাও মানে গীটাৰ শিকায়। ত' মানে আমি দুটা মানে এটা বেনাৰ বনাইছোঁ তাৰ পৰাহে যে মই কৈছিলোঁ সেনেকে ফোন আহিছে ত' মই সেনেকে ভাবিছোঁ যে চাপোজ সেনেকে সেনেকা ডান্স ভাৰত নৃত্যম ডেন্স তাৰপিছত ক্লাছিকেল মিউজিক হে ন এটা শ্লোগান বনাই দিম লাৰ্ণ থ্ৰী ইন ওৱান কেনেকুৱা হ'ব? লন ফ্ৰী ইন ন ক্লাছিকেল ডেন্স ভণিত ক্লাছিকেল মিউজিক আৰু য়োগা তেনেকুৱা। বা আমি যদি সেনেকে কৰো উম হম। এনেকুৱা মই পষ্টাৰ সেনেকে দি দিম পিকচাৰ কেইটা।
উম।
অলপ কৰি তাৰপিছত দোকানত যাব লাগিব বাৰু। সেনেকে ওলাবলৈ বেনাৰ টো।
অ' তোমাৰ অকমান লগৰ চাগৰ আছে নেকি বেনাৰ বনোৱা।
লগৰটো নাই কিন্তু দোকান আছে আৰু চিনাকি।
অ' অ' তে ভালেই হ'ব।
কৰিছো অ' অ' সেনেকুৱা চিনাকি যিহেতু অলপ কমো ল'ব।
উম উম।
ন উম এতিয়া সিহঁতক যোগাযোগ কৰি লম।
অ'।
নেকি উম।
ঠিকে আছে বাৰু মানে। এনেকেতো কৰিব লাগিব ন ফাৰ্ষ অ' সৰু পৰা ষ্টাৰ্ট কৰিব লাগিব। তেতিয়াহে মানে ডাঙৰ পিছলে কিবা কৰিব পাৰিম।
অ' অ' সেইটোৱে সেইটোৱে। আৰু এটাও বস্তু কৰিব পাৰি আমি যদি ইণ্ডিভিজুৱেল এটা ফিজ দিওঁ। চাপ'জ য়োগাত এইখিনি মান, ডেন্সত এইখিনি মমান আৰু ক্লাছিকেল মিউজিক এইখিনি মাম, ত' আমি যদি অফাৰ দিওঁ একেলগে কৰিলে এইখিনি এইখিনিমান। ত' সেইটোও বেছি লাভ হব অহ'। সেইটো কৰিব পাৰি।
উম তুমি নহ'লে সেইটো লিখি দিবা বেনাৰত।
অঁ অঁ এনেকৈ লিখি দিম তেতিয়াহ'লে। বাৰু তুমি হাৰমনিয়াম বজাই আছানে গানৰ লগত? হাৰমনিয়ামটো।
অ'।
বজাই আছা নে?
অ' অ' বজাও বজাও হাৰমনিয়াম মানে বজাই পিনে প্ৰেক্টিচ কৰো।
উম উম ঠিকে আছে ঠিকে আছে।
উম।
ময়ো মানে আগতে বজাইছিলো গাইছো অ'। কিন্তু সেইয়ে আৰু এই স্কুলত থাকোতে মানে।
অলপমান প্ৰেক্টিছ কৰিবা তেতিয়া পাৰি যাবা।
অ' তোমাৰ লগতে কৰিম দিয়া।
হ' তেতিয়া মোৰো হেল্প হ'ব উম।
উম। বাৰু এনেকৈও কৰিব পাৰি যিহেতু ক্লাছ চানডেত আমি আছোৱে। শীকামে যিহেতু আমি টা এজন এজনক ক্লাছত এনেকে প্ৰেক্টিচ কৰিব পাৰি। ধৰি লোৱা তুমি অ' সেইটোৱে সেইটোৱে।
উম।
আমি য়োগা শিকিলো, বা ডেন্সো কৰিলো, আমি গানো শিকিলো। সেনেকুৱা আৰু।
অ' ভালে হ'ব তেতিয়া মানে নিজে